অ শুনিছ? শুনিছ নে? হেল্ল', শুনি আছে নে? হেল্ল'? হেল্ল'?
এয়াত হেৰি নেটৱৰ্কটো অকণ প্ৰ প্ৰব্লেম
অ', এতিয়া শুনিছ? মই শুনিছোঁ দে।
নে কি? ঢুকালে যদি
ভাত খালি নে?
আজিকালি কা কাট, নহ'লে গেছ পাব, পাবলৈও দিগদাৰ হয়।
অ', আমাৰো সেয়া গেছটো নাইকিয়া হ'ল। আমাৰো গেছ নাইকিয়া হল, ইমান দিগদাৰ হৈছে নহয় মই জুইত বনাই আছোঁ।
এ হেৰি কৰিব থব লাগে আক এ বুক কৰি থব লাগে।
উম, ইমান দিগদাৰ হৈছে এতিয়া। অ'। সোতৰ তাৰিখে হে পাম এতিয়া। বুজা নাই। সোতৰ তাৰিখে হে পাম এতিয়া। তহঁতৰ কি গেছৰ কাম হৈ আছে?
কি? হা? কি কাম? সেয়া আকৌ খৰি আনিছোং গৈ, খৰি আনি সেয়া জুইত হে বনাইছোঁ। বুজা নাই? ক। ভাত চাত খালি আৰু এতিয়া? হেল্ল'? ভাত পানী বোলো খালি আ
বনাওঁ যে, ভাত পানী। তাৰ পৰা ভাজি চাজি চব গেছতে বনাওঁ কাৰণে তহঁতৰ ধৰি ল এমাহো নাযায়।
এমাহ নগ'ল এ পোন্ধৰ দিন মানহে গ'ল।
তহঁতৰ সেইটো কাৰণে তই জুইটো বনাবি আকৌ। বা এনেই ঘৰত থকা কেইদিন জুইত বনাবি ধৰি লৈ, এনে তই, আৰু তোৰ নগ'লেওঁ যদি আমাৰ হে তাক কলি হয়।
অ'।
গেছটো ভৰাই থ'লে হয়। ইমান গেছ নাযায় হয়।
উম। কৈছোঁ তাকে মোৰ বোলো হেৰি গেছটো সেয়া
উম।
তেতিয়া
উম।
এই ইমানদিন
সেয়া আগতিয়াকে ক'ব লাগিছিলে, নক'লো যে, উম। আগতীয়াকে নক'লো যে, বুজা নাই। সেইটো কাৰণেহে, ক। এতিয়া কি শুলিয়ে, ইমান সোনকালে।
এবাৰ বা ক'ত
মই আমি এবাৰ পা কৈ থ'ব লাগিব।
জুইত ভাত বনাই যে। সিহঁতৰ গেছটো দুমাহ তিনিমাহ যায়ে, সেইটো তই আগতীয়াকে কৰি থৈ দিবি। এইবাৰ পা আগতিয়াকে কৈ